কি কৰি আছে আপুনি
এয়া অলপমান ৰেষ্ট কৰি আছিলোঁ বিয়া বুজিছে আৰাম কৰি আছিলোঁ অলপ অলপ আৰাম কৰি আছোঁ
অ আৰাম কৰি আছিলা নেকি বাকী ভাত পানী খালে মম পাই গৈছিলা নি হয় কিবা কামত কৈছিলে আপুনি
হয় এই মোৰ ফেক্টৰী বস্তু ্ত বুইছে
হয়
এতিয়া প্ৰদূষণত মই থাকিবই নোৱাৰিলো দুদিন মই ভালকে যেনে তেনে চলিলো আৰু বুজিছে। এতিয়ো আমিতো গাঁৱলীয়া অঞ্চলত থকা মানুহৰ দিয় আৰু আমি আমি গাঁৱত আমি এতিয়া একদম ফ্ৰছ একদম শুদ্ধ আমি জানো আমি তাতমান লতেৰা পাইছো অলপ গাত বেমাৰ বেমাৰ লাগি আছে
হয়
মানে তাত ঘাইকে মানুহে সৃষ্টি কৰা দ্ৰব্য কিয় বুজিছে
হয় হয় আপোনাৰ মুম্বাইখন এয়া দেখিবতো ধুনীয়া নে
ধুনীয়াই কিন্তু মানে আপোনাৰ বহুত লেতেৰা
সেইখন আপোনাৰ চেলিবেটি বুলি কোৱা হয় সেইটো
হয় কিন্তু এজেগা মানে মুম্বাই খনৰ আধা অংশ অকল লেতেৰা আৰু আধা অংশ বোৰত মানে একদম আৰু সেইটো মানে আপোনাৰ ধনী মানুহৰ ফালে আছে আৰু ধনী আৰু দুখীয়া শ্ৰেণী হয় হয় ধনী মানুহৰ শ্ৰেণীটো ধুনীয়া ভালেই চাফা
ব্ৰহ্মপুত্ৰখন ব্ৰহ্মপুত্ৰ সে হিচাপে তোমা সাগৰ ওচৰতে ন
হয় হয় একদম বীজখন ওচৰত একদম
ওচৰতে না তাত আপোনাৰ এনে দাম বোৰ কেনে- কোৱা বাৰু বস্তু টো
বস্তুৰ দামবোৰ আপোনাৰ আছে আমাৰ নিচিনাাই তাত অলপমান দামটো অলপ বাঢ়া আছে দামটো বৃদ্ধি আছে তাত বুইছে তাত আৰু আপুনি ধূলি, ধোঁৱা, চাহ দুগন্ধ সি ছালফাৰ ডাই অক্সাইড গুছে
হয়
কাৰ্বন মন অক্সাইড আদি পৰিৱেশ প্ৰদূষণৰ বহুত এনেকুৱা উদাহৰণ আছে তাত
হয় হয়
একদম তাত মানে প্ৰদূষণে কি গোটেইখিনি বুইছা
সামৰি আছে হয় হয় আপুনি মুম্বাইৰ পৰা কেত- তি আহিলে
মুম্বাই পা কালি আহিছো গাটো একে গাটো বেয়া লাগি আছে
এওৱা হয় হয় হয় দুৰ্বল থাকে হৈছে চাগে ন কিহত প্লেনত আহি- ছে ন
তাত মানে আপোনাৰ যে তাত হয় প্লেইনতে আহিছো তাত মানে আপোনাৰ মাটিও তাত প্ৰদূষণ হৈ গৈছে দিয়ক এনেকুৱাই পৰা প্ৰদূষণ হৈ গৈছে
হয় হয় হয় গম পাইছো
মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ বিষাক্ত ধাতু বুইছে ঔদ্যোগিক আৱৰ্জনা মানে সেইবিলাক তেজ তেজপ্ৰিয় পদাৰ্থ যে এচিড বৰষুণ আদি মিহলি হলে মানে মাটি স্বাভাৱিক গুণাগুণ নষ্ট হয় বুলি কয় নহয়
হয় হয় হয় হয়
আৰু তাৰ মানে উগ্ৰতাটোও সেয়া হয়
হয় হয় হয়
একে পৰে সেইটোকে মাটি ভাৰত একদম পুৰা প্ৰদূষিত একদম হৈ যায়
প্ৰদূষিত আপোনাৰ তাত আপোনাৰ যান বাহন মানে চলাচল বেছি হয় হয় ধোঁৱ বোৰো আহে
পৰে পানী চানী লেতেৰা কৰে এতিয়াতো এতিয়া মই শুন
হয় হয় হয়।
ইমানে মানে দুৰ্গন্ধ হৈ আছে।
হয় হয় গম পাইছো বাৰু।
এদিনতো আপোনাৰ এই মুম্বাই নিচিনা চহৰটো বিপদ এ আহি আছে বুজছে।
হয় হয় গম পাইছো গম পাইছো।
আপোনাৰ যে ঊনৈশ একানব্বৈ চনত উদ্যোগিক নক ঘটা ফিলিপাইন্ছ মাউণ্ট পিনাটো বুজে। শুনিছে নাই? এই উদনত পোন্ধৰ বিশ নিযুক্ত টন পৰিমাণৰ চালফা ড্ৰাই অক্সাইড গেছ যে বায়ুমণ্ডল এৰি দিছিলে তাৰপিছতে আপোনাৰ যে আহে যে পৃথিৱীৰ বৃহৎ অংশ জুই এই দূষিত পদাৰ্থবোৰ বিয়পাই দি পায়ো প্ৰদূষিত কৰিছিলে। সেইটো হ'ব লগে গৈ আছে।
হয় শুনকচোন আপোনাৰ আপোনাৰ মানে মাকে মানে মোক ৰাতিপুৱা কঁঠাল খাবলৈ মাতিছিলে। কঁঠাল এতিয়াও আছেনে বাৰু?
অ জানো এতিয়া মই সুধিব লাগিব।
আপুনি সোধকচোন কথাটো। হেল্ল'
হেল্ল' হেল্ল' আছে বোলে আছে।
আছে বুলি কৈছে আপুনি সঁচাকে কওক কিন্তু মই আকৌ আপোনাৰ যাওঁতে টাইম লাগে ন মানে দূৰ আছে ন আমাৰ ঘৰ বা আপোনালোকৰ ঘৰ বেছি লে এ কালঠিকে ওলাইছে নে আপোনাৰ ভালকে ওলাইছে।
ঠিকে ওলাইছে আৰু দিয়ক।
আপোনাৰ লগত মুড়ি আছে নেকি মুড়ি।
হয় হয় মুৰি ও আছে মই আনিছো হেৰি পৰা আপোনাৰ এইফালে আমাৰ ফ কাকতি গাও বুলি কয় যে।
হয়।
তাত মোৰ বন্ধু এটা আছে তাৰ পৰা আনিছো। একে ভাল মুৰী হয় বহুত ধুনীয়া মুৰি বনাই। একদম
অ অ এনেই আপোনাৰ
তাইকে মুৰি দাওঁ অ ফিৰিজত থৈ দিছে।
ফ্ৰিজত থৈ দিছে ন মই এটাত যাম অলপ পাছত। মোৰ মানে বৰ কঠাল খাব মন গৈছে। হয়, হয়। স্কুটিত নহলে মই টমটমত যাম, স্কুটিত নহলে টমটমত যাম। যায়
অ, আহিব। মোক বেয়া বে ভাল লগা নাই, মইয়ে লৈ আহিলোঁ ক'ব আৰু বুজিছে। পঢ়া শুনা আজিকালি মন নকৰে বুজছে।
হয়, হয়। মই মানে শুনি আছো মানে আপোনাৰ ভনীয়েকে বৰ চিঞৰ- বাখৰ কৰি আছে।
হয়, হয়। এ কি ক'ব আৰু শান্তি নাইকিয়া হৈছে আৰু। কি কৰিবা আৰু বুইছে সেইটোয়ে আৰু।
নিপিটিব নিপু দিব আপুনি মুখেৰে কব আৰু।
হয় হয়। আ পৰা আপোনাৰ লোক ভাইটি আহিলে নে?
আমাৰ ভাইটি আহিলে। আপোনাৰ মানে ভাত খাবলৈ লৈছে আৰু সি।
হয়।
হয়।
ৰহাত কি গৈছিলে তে
তাৰ মানে আপোনাৰ মোবাইলটো মানে অকন বেয়া হৈছিলে। সেই মোবাইলটো আপোনাক ভাল কৰিব দিবলৈ যাওঁ গৈছিলে। গম পাইছে নে?
কোনটো মোবাইল তাৰ? নতুন মোবাইলটো নেকি?
নতুন মোবাইলটো মানে মানে তাৰ এটা তাহ আগৰ পুৰণা মোবাইলটো আৰু এটা মানে আমাৰ মানে এ ফাদৰৰ মু মোবাইলটো মানে বেয়া হ'ল।
হয়, হয়।
দুইটা লৈ গৈছে আপোনাৰ তিনি হাজাৰ টকা পৰিছে ভাল কতে
কি বেয়া হৈছিলে?
আপোনাৰ মানে কি হৈছে গম পাইছে নে আপোনাৰ মানে স্ক্ৰীনখনত একো নাহা হৈ গ'ল গম পাইছে?
মাৰ ডিচপ্লেখন বেয়া হৈছে নেকি? সেইদিনাখন বোলে আকৌ লগাই আনিছিলে।
নকবা আৰু এই ভালকে লগাই নিদিয়ে। দুদিনে নাযায় এতিয়া কি কৰিব উপায় নাই এনেকে এতিয়া চলিব লাগে আৰু।
ডিছপ্লেখন ক'ত লগাইছিল?
আপোনাৰ নগাওঁতে লগাইছিলে বাৰু।
নগাঁৱত?
হয় হয়।
এ ৰহাত ততে মই দোকানখন চিনি পাওঁ, মুন্চি দোকান বুলি প বুইছে।মুছলিম হয় বহুত ধুনীয়া লৰা এতিয়া মোৰ তাতে লগাই আনিছো মোৰ ইয়াত অ মোৰ আগৰ মোবাইলটো ততে মই লগাই আনিছো।
অ হয় হয় হয় হয়
হয় কি আপোনাৰ মুন চি দোকানতেহে গৈছে হ'বলা? মুন্ঞ্চি দোকানতে টেম্পাৰ লগাই আহিছে।
মানে আ আপোনাৰ মানে যিমান ৰহা য কিমান মোবাইলৰ দোকান আছে মানে সকলো দোকানী তাৰ ওচৰচতে যাই আছে। যি বিলাকে ভালক নাজানে ভাল মোবাইল বিলাক, সেই তাৰ ওছৰত যাই পেলাই পইচাটো লৈ আৰু গ্ৰাহকৰ পা
হয় সেইটোয়ে সেইটোৱে। মোৰো মানে এটা মোবাইল আছে আপোনাৰ চ গুটামটো টিপা নাযায় গম পাইছে নে?
অ সেইটো সেইটো এই অ সেইটো মোৰ দেউতা তাক মই লগাই দিছিলো সেই টকা এই তিনিশ। পৰিব তিনিশ দুশৰ ভিততে হৈ যাব। গম পাইছো গম পাইছো, এইটো মোৰ দেউতা লগাইছে। তিনিশ টকাৰো হৈ যালে হ'ল আৰু।
তিনিশ টকা দাম ন ক'ত পাম বাৰু ক'ত লগাই?
এইয়া যে আপোনাৰ হুছেইন।
অ হয় হয়, এদিন এদিনতে লগাই দি পঠিইয়াই নে লগতে?
অ আধা ঘন্টা এঘন্টা লাগিব। হয় আধা ঘন্টামান লাগিব, আধা ঘন্টামান লাগিব।
হয়। ময়ো মানে আপোনাৰ সেইটো ঠিক কৰি লৈ আহিব লাগিব।ফিনিচিং ভাল কৰে ন? হয় হয় হয় তাতে লগ কব লাগিব আৰু বুইছে।
অ গম পাইছো গম পাইছো।
হয়।
ভাত কি দি খালে আপুনি?
মই মানে ভাত ভাত আছিলে তোমাৰ মানে এই খাৰ তৰকাৰী
হয়!
পানীলাও যে পানীলাও সাৰ বনাই যে, খে খালো। কঁঠালগুটি পিটিকা। লু পিক- আপোনাৰ ভেদাইলতা আৰু নৰসিংহ পাতৰ বৰা। বগা চাটনি বগা মানে এই দাইলৰ চ নাটনিটো
হয়!
তাৰ পাছত আপোনাৰ মানে গোল নমু আচাৰ বনাইছিলা। দালি আৰু পাপৰ উ!
অ হয় যো
হয়। আপুনি কিন খালে?
ঠিকছে। াকে মই
হ' বাৰু খ একদম হাতী অসমীয়া ন আমি একদম হাতী অসমীয়া খানা খাওঁ।
মই আপোনাৰ হেৰি দি খালো মাছে খালো মাছ। ইিছ মাছ আনিছিলে আজি। নিজ ইংলছ ইংলছ ঠ আজিকালি ইলিছ মাছ অশে আপোনাৰ পাবও নাই দিয়কচোন।
বাৰ আপোনাৰ মাকে কাক পকি আছে।
বোকা নাই তেখেতে কথা পাতি আছে।
তেখেতে বা আপোনাৰকে মানে কথা পাতি তিলে বগা নিচিনাই লাগে ন।
অ হয়।
হয় হয় তাকে মই ভাবিছো আপোনাকে বকি আছে নেকি?
নহয় এই ডালিমি বুলি যে কয়, এই ডালিমি বাইদেউ হাতে খাত লগতে কথা পাতিব আছ।
অ হয় হয় তালিমি বাইদেউ যে আপোনাৰ যে এইৰা আপোনাৰ যে ডি চি অফিচত জপ যে কৰে তেখেত নহয় জানো। তেখেতৰ ডেৰ লাখ মান দৰমহা নেকি ন?
নহয় আপোনাৰ বিছ মান হয় এক লাখ বিছ মান এক লাখ বিছ মান।
ন অ মই দেখিছো সেইদিনাখন তেখেতে ফৰ চনৰ বাহন এখন লৈছিলে হয়। হয় মই দেখিছ
তেখেতৰ পিতেকে লৈছে। তেখেতৰ
হয় হয় দিয়ক হ'ব দিয়ক আপোনাৰ মাকে আপোনাক মাতি আছে বুজিছে।